হেল্ল' অঁ কওকচোন অ আছোঁ কোনে ক'লে
মই তোমাৰ নম্বৰটো বাৰু মই এজন বান্ধৱীয়ে দিছিল
অঁ
পিছে আপোনাৰ পিছে আপোনাৰ কিবা দিলাৰ আছিলে নেকি বাৰু টমটমৰ
অঁ মোৰ বেটেৰী ৰিক্সা ডিলাৰ আছে বাৰু কিয় কোৱাচোন
মোৰ মানে ময়ো ভাবি আছিলো মানে খুলিম বুলি আপোনাৰ পৰা মানে কিছুমান তথ্য বা বস্তু কিছুমান জানিবলৈ কাৰণে আপোনাৰ ফোন কৰিছিলো মই
অঁ হয় নেকি
হয়
উম উম পিছে তুমি প্ৰথমতে সৰু পা আৰম্ভ কৰিবা নে ডাঙৰ প্ৰথমতে প্ৰথমতে ডাঙৰ খুলিবা
সৰুৰ পাই কৰিব লাগিব
অ এনে কে কেখন প্ৰথমতে সোমাম বুলি ভাবিছা বেটেৰী ৰিক্সা ডিলাৰত
কেইখন মান সোমালে আপোনাৰ মতে ভাল হ'ব চাগে
এতিয়া সৰু সৰু তোমাৰ ডিলাৰ যদি সৰু ডিলাৰ প্ৰথমতে দছখনৰ পা ষ্টাৰ্ট হয় ব দছখনৰ পা ষ্টাৰ্ট কৰা উম তুমি এনে দাম চাম জানা নাই কিমান ৰিক্সা বিলাকৰ
আপুনি কওকচোন বাৰু।
উম। এ এখন তোমাৰ আছে তোমাৰ বহুত ধৰণৰ আছে এতিয়া তুমি কোনখন লবা। লেভেল তিনিটা আছে মানে।
কোন কেইখন ভাল হয় বা।
তোমাৰ এখন গগৈ নামত আছে এখন আছে উইগ এখন আছে তোমাৰ আহ য়াত্ৰী
কোনখনে বেছি ভাল?
তুমি এতিয়া প্ৰথমতে ষ্টাৰ্ট কৰা যেতিয়া ত কৰে এটা কম সেইতে যোৱা ই আই য়াত্ৰী য়াত্ৰীৰ পৰা ল'ব পাৰিবা। এখন তোমাৰ পৰিব তোমা দুই দুতিয়া দুই ত্ৰিশ দুই পঞ্চাচমান পৰিব।
অ', পিছে আপুনি ক'ৰ পৰা এইবিলাক আনিছে বা
মোৰ তোমাৰ নিজৰে নিজৰে ফেক্টৰী আছে।
পিছে বেয়া নাপাই যদি মই এনে আপোনাৰ পৰা আনিব পাৰিম নেকি চাগে।
প পাৰিবা পাৰিবা।
অ', পিছে আপোনাৰ খোলা কি কিমান বছৰমান হ'ল?
মোৰ তোমাৰতো দহ বছৰ মানেই হ'ল।
পিছেপনি কাৰোবাক শিকিছে নে নিজে ভাবিছিলে।
মোৰ দে মই তোমাৰ এইটো তোমাৰ মানে আমাৰ এইটো মানে ফেমিলিতে আছে আৰু এনেকে খোলা তাতে শিকিছো তাৰ পৰা শিকিছিলো মই চাই চাই।
পিছে মানে মই আৰম্ভ কৰা নাই বাৰু মই এতিয়া ভাবিছিলোহে কিন্তু কিন্ত মই এই জাকা চাকা মাতি থ ললো ল'ম আৰু পিছে আপোনাৰ লগত মই কেইদিনমান থাকি বাৰু তাৰ বিষয়ে মই অলপ জানিব পাৰিম নেকি চাগে।
উম, পাই প পাই পাইিবা।
মোক দৰমহা নিদিলে হ'ব বাৰু আপোনালোকৰ যোনবিলাক কি কি বস্তু বিলাক শিকিব লগা হয় মোক স্তু বিলাক শিকাইলেই হ'ল আপুনি
উম আমিতো এনেকে শিকিলে দৰমহা দিয়াৰ চিষ্টেমটো নাই বাৰু। এনেই শিকা হয়। এই মানে তুমি মটৰ মেকানিক মৰ ম মটৰ মেকানিক শিকা আছে নাই।
হয়।
মটৰ মেকেনিক শিকা আছে।
হয়।
অ', মানে তুমি কেইবছৰ কৰিছিলা সেইটো।
আপুনি কেইবছৰ কৰিছিলে?
সেইটো কোৱা হৈছিলে।
মই আপোনাৰ দেৰ বছৰ কৰিছিলো। হয় অলপ পইচা অসুবিধাটো।
একো নাই, একো নাই তোমাৰ যোনখিনি শিকিলে সেইখিনিতে বহুত শিকিলা বাৰু। তুমি কাইলৈ প কেতিয়া পা উ তুমি কেতিয়া পৰা আহিম বুলি ভাবিছা।
আপুনি যেতিয়াৰ পৰা মাতে।
এতিয়া তুমি কিমান যেতিয়াৰা পৰা আহা তেতিয়াহে গম পাম মোক কিমান পাই কিমান তুমি হেৰি কৰা।
আপোনাৰ মতে মই কেতিয়া পৰা আহিব লাগে।
তুমি কাইলৈ পৰা আহি যোৱা উম, উম।
পিছে হয় আপোনাক মই কথা এটা সুধিব লগা আছিলে বাৰু আপুনি যে এইবিলাক তাই এ যে খুলিছে যে।
উম, উম।
আপোনাৰ কিমান মান লাভ হয়। আপোনাৰ
লাভটো তোমাৰ আমি দুটা ল'ৰা দুটা ল'ৰা খোলা আছিলে বা তোমাৰ ফিফ্টি ফিফ্টি ভাগ হয়।
হয়।
মই পাৱা নাইট মানে তোমাৰ পাটৰ্নাৰশ্বিপত খোলা আছিল ন সেইকাৰণে এতিয়া তোমাৰ গোটেই বিজনেছ টো মোৰতাতে থাকে। আহে আহি গ'ল তাত সি মানে এতিয়া ওলাই গ'ল সেইটো ইয়াৰ পৰা আমাৰ
অ', পিছে আপুনি কিমান মান পায়?
সেইটো তোমাক মই গোটেই মানে সঁচাটো ক'ব নোৱাৰো ন তোমাক এটা তোমাক মই এনেই এটা দাম এটা কৈছোঁ তোমাক মই মানে পইচা এটা মই তোমাৰ পাঁচ কোটি ছয় কোটি মান থাকে মাহত
হয়। পিছে আপোনাৰ তাত মোক ৰাখিব নেকি চাগে আপুনি যদি ভাবে।
অ', তুমি আগত দেখোন কোৱা তোমাৰ নিজৰ ডিলাৰ এটা খুলিম বুলি।
নিজেও খুলিম কিন্তু মই তাৰ বিষয়ে জানিব বা অভিজ্ঞতা
উম, উম, সেইেটো তোমাক মই ৰাখিম বুলি কৈছোঁ ৰাখিম বাৰু। উম, উম।
পিছে আপুনি এইবিলাক কৰপৰা আনে বাৰু।
কি মানে
বেটাৰী ৰিক্সাবিলাক
মোৰ নিজৰ ফেক্টৰী আছে, মই কৈছোৱেই মই অথনিৰ।
অ' পিছে কেইদিনমান হ'ল খোলা।
দহ বছৰ হ'ল বুলি তোমাক কৈছোঁ দেখোন মই অথনিৰ।
উম, পিছে আপুনি মালিক নে, আপোনাৰ তলত কোনবা আছে।
নাই নাই মই অকলে বুলি তোমাক কৈছোঁ এই দেখোন অথনিৰ।
উম, পিছে খবৰ খাতি ভাল আপোনাৰ।
ভালে ভালে তোমাৰ।
আছো আৰু এই চিন্তা কৰি আছিলো। এইবিলাক কেনেকে কৰিলে মই জীৱনতটো উন্নতি কৰিব পাৰিম। ব্যৱসায়ত
উম, উম, ভালে ভাবিছা বাৰু।
এনেই যদি মই আপোনাৰ দছখনমান আনো যদি ভাবো এনেই আপোনাৰ মতে কিমান মান চাগে পইচা মোৰ দৰকাৰ হ'ব।
দছখনত তুমি লা লাখত ধৰা তোমাৰ এক দছকৈ ধৰাচোন দছখনত তোমাৰ তোমাৰ দ দছ লাখ তোমাৰ হেৰি হাজাৰ হ'ব দছ লাখ অহ দছ লাখ তোমাৰ এঘাৰ লাখ টকাই পাব পৰিবগৈ।
উম, পিছে এনেই আপুনি যোনখন বেটাৰী ৰিক্সা বিকি কৰা হয়।
উম।
এ আপোনাৰ তাতো বেটাৰীতটোও ৰখা হয় চাগে এক্সট্ৰাকে।
অ' অ' চ'ব লগাই দিয়া হয় আমাৰ ইয়াৰ পৰা। বডিটো মাত্ৰ তুমি এটা এ তোমাৰ গগ খনৰ বডি টো বনাব লাগিব আৰু তোমাৰ ইয়াত্ৰীখনৰ বডি বনাব নালাগে।
উম, পিছে বেটাৰী থাকে ন আপোনাৰ লগত।
থাকে থাকে আমাৰ বেটাই ইয়াতে বনোৱা হয়।
আহ পিছে তেনে ঠিকে আছে ন মোৰ কিবা অসুবিধা হ'লে মই আপোনাৰ পৰাও আনিব পাৰিম চাগে ন।
পাৰিবা পাৰিবা নিশ্বয় পাৰিবা।
অ' পিছে কিবা আপুনি কিবা বিশেষ কিবা কাম কৰি আছে নেকি চাগে?
মই মানে ব্যস্ত হৈ আছিলোঁ বাৰু।
অ' পিছে আপুনি বেয়া পাইছে নেকি আকৌ আপোনাক সোধাৰ কাৰণে, মই অলপ সময় উলিয়াৰ কাৰণে?
নাই নাই বেয়া পোৱা নাই মই এইবিলাক মানে তোমাৰ এনেকুৱা মোক ফোনবালাই আহিয়ে থাকে দিনত পাঁচটা ছটা। উম, সেইকাৰণে
উম, পিছে আপুনি এইটো নিজৰ আপোনাৰ সপোন সপোন আছিলে নে আপুনি কোনোবা আপোনাৰ পাইছিলে কাৰোবাৰ পৰা শিকিছিলে?
সপোনে আছিল বাৰু সপোন বুলিয়ে ক'ব পাৰি। উপায় মানে সেইবিলাক চাই থাকক নত বেলেত দিলাত কাম কৰিছিলো আগতে কৰো'টে সেইনেকা তাত তোমাৰ মানে শিকি শিকি পাৰিলোঁ বাৰু এনেকৈ ডাঙৰখন জিলাৰ মানে স্থাপিত কৰি পাৰিলোঁ ধৰ।
উম, পিছে এনে যদি মই চাজা যাহ তাহজাহ বা এনেকে যদি বেটাই আনে কিমান মন পৰিব চাগে।
অকল বেটাৰি চাজাৰ আনিবা লাগিব।
বেটাৰী মানে চাৰ্জো দিব পৰা ব্যৱস্থাৰ
সেয়া তোমাৰ গাড়ী লগতে থাকিব।
উম, নহয় নহয় এনে এক্সট্ৰাকে চাৰ্ভিচিং তাৰ্ভিচিং কৰিব আহিলে বা চাৰ্জ চাই তেতিয়াটো চাৰ্জ দিব লগা হ'ব পাৰে ন।
সেইটো তোমাৰ হলচেলটত পাবা আমাৰ ইয়াত বেলেগ বেলেগৰ তাত যদি তোমাৰ এটা এটা চাৰ্জাৰ যদি ছশ টকা লয় আমাৰ ইয়াত তুমি চাৰে তিনিশটাত পাবা।
উম, পিছে আপুনি মোৰ পৰা অলপ কিবা এটা কম বেচ কৰি ল'ব আৰু ন।
অলপ কম বেছ কৰিছোঁ দেখোন তোমাক হ'লচেল ৰেততে দিছো মই চাৰে তিনিশ টকা দিছোঁ যোনত ছশ টকা।
আৰু এটা কম কৰিব পাৰে মন্দিৰ হিচাপে।
অ', সেইটো তুমি আহিবাচোন তেতিয়া গম পাম মই সুধিম তেতিয়া মই।
উম, পিছে আৰু আপোনাৰ কিবা বেলেগ প্ৰজেক্ট আছে নে এইটয়ে ভাবিছে মানে আপুনি এইটো কাম ব্যৱসায় কৰিম বুলি ভাবিছে নে আৰু কিবা কৰিব চাগে।
উম, সেইটো ভাবি আছোঁ বাৰু এতিয়ালৈকে কৰা নাই।
উম, পিছে এনে কি ভাবিছে চাগে আপুনি?
মই কি ভাবিছোঁ মানে তোমাৰ সেনেকা পৰাকে ভাবি আছো বাৰু। মানে সেয়া এতিয়া তোমাক মই সেইবিলাক মানে কাৰোকে কোৱা নাই বাৰু সেইবিলাক ক'লে, মই তোমাক ক'ম কেতিয়াবা।
উম, পিছে আপোনি এই ডিলাৰটো ক'ত খুলিছে বাৰু?
তোৰ তোমাৰ ঘৰৰ পৰা দশ মিটাৰ আঁতৰত আৰু মানে আঁত গৈ সোফালে সোমাই বাও হলে সোমাই, তোমাৰ এই তোমাৰ তিনিমুখীয়াটো ওচৰত মানে ফিল্ড এখন হয় তা ৰাইট চাইডে আহি বাওঁফালে সোমায় আৰু তোমাৰ তোমাৰ ডাঙৰ বিয়া অট্টালিকা আছে তাৰ পিছফালে আছে।
উম, পিছে আপুনি প্ৰথম সৰুকে খুলিছিলে নে ডাঙৰকে খুলিছিলে? অ', এতিয়া পিছে আপোনাৰ আছে আপোনাৰ?
কি?
টম টম।
টম টমটো তোমাৰ ফেক্টৰিয়ে আছে তেতিয়া তোমাৰ থাকিলে
উম, পিছে ডাঙৰ কৰিছে নে আগৰ নিচিনা? নিচিনাই আছে।
ডাঙৰ কৰিলো ডাঙৰ কৰিলো।
অ', পিছে আপোনাৰ কিমান মান গৈছে চাগে ডাঙৰ কৰোতে?
তোমাৰ, এইবিলাক মানে তোমাৰ ব্যৱসায়ৰ ক্ষেত্ৰত বহুত লাভ থাকে আৰু বহুত লোকচানো থাকে। এইবিলাক মানে কাওকে কোৱা সেইটো হেৰি নহয় বাৰু, হলেও তই আকৌ বহুতখিনি কথাই কৈছোঁ। তুমি খুলিব বিচাৰিছা যেতিয়া।
হয়
উম।
পিছে এনেই চাগে মোৰ এতিয়া বৰ্তমান হাতত পইচা নাই বাৰু। পিছে আপ সস্তা চাগে। আপুনি দিয়ে নে আৰু কোনোবা বেলেগৰ পাম চাগেমান।
কি বস্তু।
বেটাৰি ৰিক্সাৰ
বেলেগৰ পৰা পাব পাৰা, এতিয়া তোমাৰ তুমি এতিয়া মোলৈ ফোন কৰিছা সেইকাৰনে তোমাক মই মোৰ-মোৰ কথা খিনি ক'লো আৰু মোৰ পাবা পাবা বুলি, বেলেগতকে মই বেলেগতো ল'ব পাৰিবা।
পিছে আপুনি বেয়া নাপাই যদি মোক জনাই দিব পাৰিব নেকি চাগে সুধি মেলি? হয় মানে মোৰ অলপ বাজেটো কমটো।
সনেকে তোমাৰ এতিয়া নাজানো নহয় মই এতিয়া এইবিলাক চিনাকি নাই নহয়।
হয়,
উম।
পিছে কি কৰি আছে এতিয়া আপুনি
অ' তোমাৰেয়া কামতে আছিল তোমাৰ মানে ফেক্টৰিতে আছো।
হয় খোৱা বোৱা কৰিলে?
খোৱাৰ বোৱা কৰিলো হয়।
আপোনালোকৰ ফেক্টৰী কেইটা পা কেইটালৈকে খোলা থাকে।
আমাৰ তোমাৰ ৰাতিপুৱা ৰাতিপুৱা পাঁচটাত খোলা হয়।
হয়।
সন্ধিয়া তোমাৰ আঠটামানত বন্ধ কৰি দিয়া হয় সন্ধিয়া ৰাতি মানে আঠটা মানত বন্ধ কৰি দিয়া হয়।
পিছে ডেলিভাৰ কেইখনমানান থাকে চাগে এদিনত।
অ' বহুত থাকে দহ বাৰখন তেৰখনমানান থাকে।
মাহেক কিমান মান লাভ হয় বি বিক্ৰী কৰিছাগে আপোনাৰ।
কোটি ওচৰচৰে যায় বেছিও যায়।
উম, বেছি হয় নে কম হয়।
বেছিয়ে হয়।
উম, ঠিকে আছে বাৰু আপুনি ইমান খিনি। উন্নতি কৰিব পাৰিছে মোৰ ভালে লাগিছে আপুনি যাতে মোক বন্ধু হিচাপে হিচাপে মোকো অকমান সহায় কৰি পেলি আপুনিও উঠাই দিব পাৰে আৰু
উম, উম, উঠাম উঠামম তুমি মাত্ৰ কষ্ট কৰি জোৱাছোন।
কষ্ট কৰিম বাৰু আপুনি মোক আৰু কিবা সে শিকিব লগা বা বুজিব লগা আছে নেকি বাৰু আপোনাৰ মতে।
আছে, আছে বহুত আছে তুমি আমাৰ ইয়াত ফেক্টৰীত আহিবা মই তোমাক গোটেইখিনি কথা বুজাই দিম। কাৰণ চ'ব কথা তোমাৰ ফোনত কোৱা নহয় সম্ভৱ নহয়।
হয়, পিছে মই কেতিয়া মানে গ'লে চাগে ভাল হ'ব।
অ' তুমি কাইলৈ খা কাইলৈ মনে আহা।
কেইটামানত পোৱাকে যাব লাগিব মই
তুমি দহটা বজাত পৈ আহি যাবা দহ বাজি ত্ৰিশ মিনিট চল্লিশ মিনিট মানত পোৱাকৈ আহি যাবা।
অ' আপোনালোকৰ এনে ফেক্টৰীত কিমান কেইটামান কৰ্মচাৰী আছে চাগে।
ত আছে আমাৰ এশ ওপৰত আছে মেকানিকে বহুত আছে আমাৰ বনোৱা বনোৱা বস্তু।
মেকানিক আৰু কৰ্ম হয় মেকানিক কৰ্মচ চাৰি তাৰ পিছত ৰংদিয়া এই গোটেই খিনি মিলাই কিমান মান দৰমহা দিব লাগে চাগে মাহেকত।
চবকে চবকেনে।
হয়।
বহুতে হৈ যায় বাৰু তাকে যদি